অ ভালে আছে নে?
অঁ আছোঁ আছোঁ। ভালনে?
ভালে ভালে দে। খোৱা বোৱা কৰিলে নাই?
নাই খোৱা বোৱা কৰা হোৱা নাই মই অলপমান কিবা ভাজি দুখনমান বনালোঁ তাৰপিছত সেই বাকীখিনি মানে বায়ে বায়ে কৰি আছে খাব কৰা হ'বহে আৰু
অ অ অ এই জাচ ভাত খাই উঠিছোঁ আৰু দেই
অ কি আছিল আজি
আজি মানে বৰ বিশেষ মনটো ভাল নহয় বৰ হেৰি নকৰিলোঁ চিম্পুলকে থলোঁ যদিও দেওবাৰ
অঁ মনটো ভাল নহয় মানে কিবা হৈছিলে?
কালি মানে সেই ল'ৰাটো কপালতে মহে কামোৰাৰ নিচিনা হ'ল
অ
মই ভাবিছোঁ মহে কামুৰিলে বুলিয়ে ভাবিলোঁ মানে
অ অ
তাৰপিছত হেৰি ৰাতিপুৱা দেখিছোঁ তাত দুইটা চকু একদম খুব ফুলি আছে নহয়
অঁ কপালত মানে ৰঙা হৈ আছিলে
মহে কামুৰিলে ছাগে তাৰছত ডবৰা টাইপ ওপৰ যে উঠে যে সেত অ এটা মানে মহে কামোৰা টাইপ অ মানে মহে হে কামোৰিলে যেনেকে খজুৱালে উঠে আৰু সেই তেনেকে কোৱা
উম
তাৰ পা সেই দিনটো তেনেকে থাকিলে। সি আমনিও কৰা নাই, একো কৰা নাই। বা ফুলি কৰি আহা হ'লেও বোলে কিবা এটা হৈছে বুলি ভাবিলো হয়। তাৰপা একো নাই তা পা সেই ৰাতিপুৱা সি শুৱা পা উঠিছে একদম মানে গোটেই চকুৱে কপালে ফুলি আহিছে নহয়।
ওহোঁ
ফুলিছে মানে বেয়াকে ফুলিছে আৰু চো কেইটা মানে জাপ খাই যোৱাৰ নিচিনা হৈছে।
কিয় বা এনেকুৱা হ'ল। এলাৰ্জি হৈ এনেকে
যি নহয় এই কপালৰ সেইখিনিতে যে কৈছিলোঁ যে ডক্টৰক দেখুৱালগৈ। এই কিবা মানে বৰল-চৰলে কামুৰিলে।
ইছ ৰাম! কেতিয়া কামুৰিলে মানে।
ৰাতিপুৱা শুই থাকোঁতে পাই।
ধেই, সি অকলে শুই আছিলে?
মানে মই উঠি গ'লোঁ। উঠি, ৰাতিপুৱাতো আমাক মাইকী মানুহৰ কাম থাকে ন। গা পা ধুই কৰি আহিলোঁ, আহোঁতে তাৰপৰা অ এনেই ফেন অ আঁঠুৱাখন দি থওঁ কাৰণ কি আকৌ মই গা পা ধুই আহি সি শুই থকা দেখি গৰম কাৰণে আঁঠুৱাখন খুলি থৈছিলোঁ। খুলি থৈ মই ভাত বনাব গৈছিলোঁ। তাৰপৰা সি অকমান দেৰি কান্দি মানে এনেই কান্দিছে আৰু। তাৰপৰা উঠি আহিলোঁ। সি চ অঁ খজুৱাই খজুৱাই এনেকে আহিছে তোমাৰ মই বোলো মহে কামুৰিলে নেকি বুলি কৈ পেলে এনেকে চালো ভাল নাই ন মহে কামোৰা টাইপৰ মানে। একো হোৱা নাই দিনটো তেনেকেই থাকিলে দিনটোও একো হোৱা নাই। একদম ৰাতিপুৱাহে মানে ম চকুকেইটা মানে কিবাকে ফুলি পেনে কপাল চপাল ফুলি পেনে
বৰ বেয়া লাগে দেই এনেকুৱা সৰু পোৱালিৰ এনেকুৱা হ'লে দুখ লা আহে এনেহে দুষ্ট কৰিলে অলপমান বেয়া লাগে, কিন্তু সৰু পোৱালি একো ক'বও নাজানে।
সেইটোৱে, সি কৈছে মা চকুতো মই মিলিব পৰা নাই মিলে বিষাই উ পাৰে দুবছৰ হ'ল নহয় পাৰে
অঁ তথাপিও দুবছৰীয়া বাচ্ছা ও কথা ক'ব নোৱাৰে নহয় আজিকালি মানে পঢ়ে মই যে কৈছিলোঁ আপোনাৰ সৰু পৰিয়াল হ'লে কম মানুহ থাকিলে কথা নকয়, এতিয়া মোৰ বাৰ ল'ৰাটোৱে কথা ক পোৱাই নাই
কিমান বছৰ হ'ল?
কিমান বছৰ মানে তাৰ দুবছৰ হোৱা নাই বাৰু হেৰি হৈছে এই মে'ত তাৰ এবছৰ হৈ গ'ল‌। মানে চৈধ্য আৰু তেৰ মাহ হৈছে।
অ, আমাৰ ই একবছৰ নহোৱা মানে আহ সাত মাহ মানৰ পৰা সি মানে মা পাপা আইতা সেইকেইটা কয় মানে।
মানুহ বেছি আছিল নে নে
এনে আমাৰ জইণ্ট ফেমিলি বাৰু কিন্তু মই মানে তাৰ লগত খুব বেছি কথা পাতি থাকো। এনি টাইম মানে টেপ-তেপ-টেপ- তেপে কৰি থাকো মানে।
অ এই সেই যে মই ক'লো এ মাকে ৱৰ্কিং মাদাৰ হলে বহুত দিগদাৰ হয়। এ মাকে চুটি নাপালে, চিচিএল নাপালে সেইকাৰণে সেই দিন দুদিনটো অফিচত যায়। গধূলি সময়ত আহি নাই কথা পাতিবলে আৰু সেনেকুৱাই হৈ থাকিল। আহি তাকে গধলি সময়ত ভাগৰো লাগে।
ভাগৰ লাগে সেইটো হয় বাৰু। তাৰপা এতিয়া মানে সি ডেৰ বছৰৰ পৰা আছে। ডেৰ বছৰ মানৰ পৰা সি অক অংগনবাডী লৈকো গ'ল। মানে যেতিয়া মানে তাৰ এবছৰ এব দেৰ বছৰৰ পৰা আপোনাৰ দু বছৰলৈ এটা বেজি থাকে ভেকচিন, সেই বেজীটো দিয়াবলৈ গৈছিলোঁ আপোনাক ডেৰ বছৰ বয়সত তাৰমানে সেই মাত কথা শুনি অং অংগনবাডী মাষ্টৰনি সতে অংগনবাডী পঠিয়াই দিবা। স তেতিয়াৰ পৰা মই তাক অংগনবাডীও পঠিয়াওঁ।
সি ডেৰ বছৰ পৰাই ইমান সৰুতে
অ। মানে পেছাৰ একো নিদিও। নকৰে।
বহুত ভাল দেখোন পোৱালিটো।
পেছা একো নিদিও তাক মই পঢ়িব লাগিব কিবা লাগিব এইবিলাক একো নকওঁ, খালি খেলিবৰ কাৰণে দিওঁ মানে। এই লগৰ লগৰ বিলাকত
ন সেইটো- সেইটো কৰিলেটো বহুত খিনি দেভেলপ নহয় আপোনাৰ
মানে আপোনাৰ আৰু এটা ক কথা মানে ডক্টৰেও আচৰিত পাইছিলে, এবাৰ তাৰ সেই মাজতে খুব পেট বিষ হৈছিলে। সি কয় পেটটো বিষ এই খিনিতে বিষ এই সিনিতে বিষ এনেকে কৈ থাকে। তাৰপিছত লেটিনটো কনষ্ট্ৰিবউচন হৈছিলে, তাৰপিছত তাৰমানে হেৰি ভাল ভাবিলো, সি ইনেই কয় নেকি, কিনো পেট বিষ-পেট বিষ। তাৰপিছত সেই ডক্টৰৰ ওচৰত লৈ গ'লো, লেট্ৰিনটো তাৰ টাইত হোৱাৰ কাৰণে। তাৰপৰা ডক্তৰে কৈছে কি তোমাৰ পেটটো বিষাই নিকি, উম্ উম্ এইখিনিত তে বিষাই এইখিনিতে। এইখিনিতে বিষাই মোৰ এইখিনিতে, অ। তপা মানে দহ হে আচৰিত পাইছোঁ।
মাত কথা, এতিয়া মানে পুৰা মাত কথা ওলাই গ'ল।
চব ওলালে বাকী নাই।
আচৰিত পাইছোঁ, মই- মই আগত য'ত ভাড়া আছিলোঁ মানে মই এতিয়া, এতিয়া কথা পোৱা নাই বাৰু চিনি পায়, এতিয়াতো চিনি পায়েই বাৰু আগত য'ত ভাড়া আছিলোঁ তাতে নেইবাৰ আৰু। ওচৰৰ মানুহ মানুহৰ টো তিনি বছৰ হৈ গৈছিল তথাপিও কথা কোৱা নাই, ইফালে স্কুলটো পঠালে, অ হেৰি প্ৰি নাৰ্চাৰী য়াত পঠালে তাতো কথা নকয় এতিয়া আৰু বেলেগ তাৰ লগতো মিলিব নোৱাৰে নে কি আৰু সিহত দুইটাই থাকে অকল মাক আৰু দেউতাক আৰু কোনোৱেই নাই। কথা পাতিবলৈ মানুহে নাই।
অ অ
সিহঁতৰ মানুহ নোহোৱা কাৰণটো হৈছে বাপেকৰ ঘৰৰ পৰা মানে মানে সেই মাকক বিয়া পাতোতে চাপৰ্ট নাছিলে সিহঁতে নি জেহে বিয়া পাতিছে সিহঁতৰ ঘৰৰ লগত আহ যাহ নাইয়ে মানে কমপ্লিট কানেকশ্যন বন্ধ কৰিলে যাৰ ফলত মানুহে নাপ ছোৱালীজনীয়ে কথা নকয়
অ অ মোৰ কেতিয়াবা আমাৰ ইয়াৰ ইয়াৰ দেৰ বছৰ দুবছৰ ডেৰ বছৰ মানত কৰি থোৱা ভিডিঅ' মই দিম ৰ'ব আপোনাক পাৰ চৰাই উৰি গল পালে সেইটো কি ধুনীয়াকে গাই থে অ
হয় দিয়ক অ কষ্টয়ে হোৱা নাই নহ'লে নহ'লে বাচ্ছাবিলাকৰ কথা
উম এই আজিৰ পৰা দহ দিন মানৰ আ গত তাইৰ পেচাব ইনফেকচন হৈছিলে তাৰ পিছত সি খুব কৈ থা কে কঁকালতো খুব বিষ খুব বিষ বুলি তাৰ পৰাা আমি ভাবো কি ক কঁকালটো বিষ বুলি কৈ থাকে বাপকেও মাজে মাজে কৈ মোক কঁকালটো বিষাইছে ব বুলি হট বেগটো দিব লাগে অ ককাল বিষ বুলি কৈ থাকে সি চব জানে মই কৈছো ন এতিয়া ধৰি ল আপোনাৰ অকণ বিশ্বাস কৰিবলৈ টান হ'ব পাৰে কিন্তু মানে দেখিলে সেই সঁচাকৈ তেতিয়া ক'লে হয় যে হয় বাবা ভগৱানে ভালে কুশলে ৰাখক
অ বুঢ়া মানুহ টাইপ মানে একদম আৰু
খুব ককালটো বিষ ককালটো বিষ বুলি ক থাকে আমি ভাবো কি এনে ধেমালিতে কৈ থাকে নেকি বাপেকক শুনি তাৰপিছত মাজতে সেই পেচাব ইনফেকচন হ'ল ডক্তৰ ওচৰত লৈ গলোঁ তাৰপিছত ডক্তৰে কৈছে কি হেৰি তাৰ বাৰু আজি কিছুদিনৰ আগৰ পৰা খুব কঁকাল বিষাই থাকে নেকি বাও পেট বিষয়ে নেকি বাৰু মই বোলো সি কওঁ কঁকাল বিষ বুলি কিন্তু আমি ভাবো যে সি মিছাই কৈছে বুলি বা এনেই ধেমালিতে কৈছে বুলি কৈছে নহয় এইটো হোৱাৰ আগত মানে কঁকাল বিষ হয় মানে মানে সি মোক এনেকে ক উ ম মু কঁকালটোক খুব বিষ আছে গৰম পানীটো দি দিবা না উম
সিমান কথা ক'ব পাৰে বাপৰে ভাল হওঁক ভাল হওঁক দেই উ অঁ নাই নাই সেই হেৰিটো মানে আজিকালি বহুত বহুত ল'ৰা ছোৱালী তেনেকুৱা দেখ কম মানুহ পোৱাৰ কথা পা কই লাষ্টত আকৌ বেছি মানুহৰ তালে মাকৰ ঘৰলৈ নহ'লে ক'ৰবালৈ গুচি আহিব লগা হয় মানে কথা বতৰা নকয় কাৰণে মানুহ লগ নাপায় আৰু ইফালে মোবাইলটো দিলেও আপোনাৰ আৰু বেছিহে অঁ বেছিহে বেয়া আমাৰ তাই আকৌ হেৰি ভিডঅ' কবলে তোমাক কথা পাতিলৈ নিদিয়ে মানে মানে মোবাইলটো কা়ঢ়ি ল'ব বিচাৰে ভিডঅ'কল কৰিলে আমাৰ মুখকেইখন দেখাৰ পিছত এবাৰ যদি আঁতৰাই লৈ যায় তেতিয়াহ'লে চোৱাবখৰ কান্দোন আৰম্ভ কৰা মানে য'ত ত'ত মোবাইলটো টিপে মই বোলো এতিয়া আমাক আমাকোতো লগ নাপায় ক ভিডিঅ' কললৈ কথা পতাই দিবি কথা ওলাব পাৰে তেতিয়া এতিয়া দেউতা, কয় দাদাকয়, কাকা কয়, মাটো ও লোৱা নাই আৰু আজিলৈকে
অঁ মাটো বা অলপ দেৰিকৈ ওলায় বাৰু দেই আইতাটো ওলায় প্ৰথমতে ক'বলৈ'মাক মোৰ অকনমান দেৰিকৈ ওলাই বাটো ওলাই উম মাটো অলপ অঁ মাটো অকমান দেৰিকে ওলাই কিন্তু এটা কথা দ ল'ৰা ছোৱালীক অঁ অঁ উম, কিন্তু হেৰি হি আপোনাকো মই কৈ থওঁ প্ৰথম শিকাওতেই শুদ্ধটো শিকাব কিন্তু
অঁ
প্ৰথম শিকাওতে মানে
অ এনে কিছুমানে যে মৰমতে হেৰিকে।
পানীতো কিবা কিবি বুলি কয় মানি পানী এইবিলাক যে কৈ যে ভাতটো মাম এইবিলাক একদম ভুলতো হব দেই মানে ভাত ভাতে পানী পান অ মানে কনচেপ্টটো প্ৰথমতে শুদ্ধ কৰিব লাগিব।
অঁ
এতিয়া আমাৰ মইতো প্ৰতিটো কথাই মই তাক শুদ্ধকে কওঁ। এতিয়াও তাক এ এইবিলাক এইবিলাক নহয় এইবিলাক মই নকওঁৱেই তাক।
উম ঠিকেই
পানীটো পানীয়ে ভাতটো ভাতেই গাখীৰটো গাখীৰেই জলপানটো জলপানেই সেইটোৱে মানে।
ঠিকে আছে জানি
অ সেইটো কিন্তু বহুত দৰকাৰী হয় সেইটো মানে আপোনাৰ এটা চাইকলজিকেল পৰি আৰু তাৰ কনচেপ্টটো সোনকালে ক্লিয়াৰ হয়।
মে আৰু আৰু শুদ্ধকে শিকাব লাগে বহুতো তেনেকৈ কয় মাম মানি মানে সেই
অ শুনিবলে ভাল লগাতটো নহয় সিহঁতৰ মানে মেইন যিটো উঠি আহোতে যিটো দৰকাৰী সেইটোহে হেৰি হয়। শুনি আহোতে শুনিবলৈ ভাল লগাতোয়ে আমাক নিদিয়ে নো একো এই উ তাৰপৰা এই মাছ মাছে মাংস মাংসই মাছটো খালি কাৱৈ মাছটো চিনি পায় এইটো কাৱৈ মাছ বুলি কিন্তু বাকী মাছবিলাক একেই মাছ বুলিয়ে জানে, মাংস মাংসই সেইটোৱে, সেয়ে মানে হেল্ল' হেল্ল' হেল্ল' হেল্ল'